অ কোন ৰাজেশ হয় ন
অ ৰাজেশ হে মই
অ ঠিকে আছে তুমি কি কৰি আছা বৰ্তমান
এই বৰ্তমান নাই সেই উঠলো হে উম উঠি গা চা ধুই চাহ তাহ খালোঁ পানী পৰি আছিল না
অ আমাৰোফালে পানী পৰিছিল ৰাতিপুৱা দৌৰবা গৈছিলো না ই পানী পৰিছে পাইে দে ইয়াত। তাৰ নামেই নলয় সনেকে দৌৰিছো ঘণ্টা পানত জিকি কেইজনমান দৌৰি আছিল ছোৱালী কেইজনৰ পানীত জিকি জিকি দৌৰি আছিল মইো দৌৰি দিছোঁ পানীত জিকি জিকি। অ পিছলা যি। হয় না ইি ছে কিছুমানত। ত সা ই গৈছে বোকা মাটিৰ চাট। টাৰে
অ অ।
আমাৰো কানে জিকে জিকি দৌৰিছে আমিও দৌৰি গলোঁ কিছুমান ল'ৰাও আছিল কানণে জিকে জিকি দৌৰিছোঁ কিছুমানে এই কলেজৰ বানণ্ডাত উঠি আছিল পানী পানী দিয়া সময়ত।
অ।
তেনেকেই আৰু। কিছুমানে মোবাইল থোবাইল লৈ গৈছিল না মোবাইলকে জেগি যাব নাপানে। ত মোবাইল চোবাইল থৈ মানে । কিছুমান দৌৰছে ছ নাইনে। আছিল আৰু উ ভাৰতৰ খেলা মানো।
খাৱা নাই খাম অলপ পিছত।
অ ঠিকে আছে পিছত কিবা ক'ৰবাত ঘূৰবা চুৰবা নাযা নেকি।
যাম যাম তুমি কি কৰি আছা ঘুৰিব যাবা নাই।
মই ঘুৰিব যাম এইবাৰ ক'ত যাম জানা।
অ।
সং গ্ৰাম।
নিচানিকাদাম।
আমাৰ এই দুন এৰি সফালে ডামৰা ইফালে আছে বোলে ডামৰাৰ পৰা অলপ দূৰৰ। হয় অলপ দু ই কিলোমিটাৰঁ। নাজানো মই সঠিকভাৱে কিন্তু পিবেচি। খাই যাম তাৰ নিচাগেৰাামত গলে ধুনীয়া পৰিব এইটো পাহাৰ আছে।
অসমীয়া মানুহ আছে নাই তাতে এছামিছ মানুহ আছে নে এছামিছ মানুহ আছে নাই ততে।
গাৰু মানুহ আছি। মলি গাঁৱৰ মানুহ এইখিনি ওচৰতে।
বহুত নাকি প মানে অ এছামিচ মানুহ নাই।
সেইটো গম নাপাওঁ মই। কিন্তু গাৰু আছে আৰু আ ঘৰ মানুহ আছে ট্ৰাইবেল মানুহ আছে আৰু।
হয় নেকি।
বিশ্বাগো মেইনলি গাৰু মানুহে আছে।
আহ।
কিবা লাগলে আ আনাৰস খেতি হয় কমলা খেতি হয়। সেইবিলা হয় আৰু।
ত আল খাই পাইছে ন ভাই।
কি কি!
ইঞ্চানগৰা ম আনৰচ খাই পাইছ ন নাই।
মিছা কাৰণে ম মসছটো খাই পোৱা নাই এইবাৰ গ'লে চাগে লৈ আহিম কিনিখনে।
কেনেকুৱা টেষ্ট?
তাতে তাৰ পৰা কিনিলে দাম কম হয়। তাৰ পৰা মানুহ বিলাক কিনি লৈ যায় যে বজাৰত বেছি দামত বিক্ৰী কৰে। তাৰ পৰা যেনিবা এটা আম যেনিবা পোন্ধৰ টকাত কিনিল। বজাৰত আনি সেনে বেছিকে বিক্ৰী কৰি ত্ৰিছ চল্লিছত বিক্ৰী কৰিলে সেনেকা।
হুম।
অ দছ, পোন্ধৰতো পাই যায় মানে সেনেকুৱা ধৰণৰ। মানে বহুত বাগান না। বাগান হিচাপ বহুত পিচ বহুত কিনে বহুত কণ্টিটিত কিনে। এ কম কম দামত পাই যায়। অ বজাৰতো যে কিমান দামত বেচাই গুৱাহাটীৰ বজাৰতো। তুমি গুৱাহাটীত আছিলা চাগে। আনৰসৰ দাম কেনেকুৱা এটাৰ গুৱাহাটীত?
এই ডেৰছ টকা, দুইছ টকা জৰা হৈ যায়।
দু দুইছ টকা যদি জোৰা হয় তেতি এটা অন্তত এক ছ টকা হৈ গল না দেৰছ টকা হ'লেও তেতি এটা আন্ত পইচাৰ তাৰ হৈ গ'ল।
উম।
এটা আনৰসত ত তাৰপিছত পৰাই কিনে। ডাঙৰ পাই কিন্তু সেইটোৱে পোন্ধৰ, বিছ টকাত পাই যায়।
কি কৈছা?
পোন্ধৰ বিছ টকাত পাই যায় বাগানৰ পৰা কিনিলে বা দছ টকাটো পাই যায় বেছি কোৱণ্টিটিত কিনিলে।
ধৰি লোৱা চল্লিছ টকা মান ল'ব, ত্ৰিছ টকা চল্লিছ টাকা।
অ ত্ৰিছ, চল্লিছ আমাৰটো গাঁও জাগাতটো ত্ৰিছ, চল্লিছ টকাই লয়। এইখিনতে বেছ বিক্ৰী দ বেছি দাম ইমান দামতো বিক্ৰী নহয় ইমান দামত কোনেও নিকিনিব পঞ্চশ চাৰি টকা চৈত্তৰ টকা। গুৱাহাটী এত কিনি ল'ব। গুৱাহাটী ইয়াত যিহেতু তাতে দাম বেছি। হয়, ইনকামো আছে না ইনকামৰ সুযোগতে গাঁৱৰি ইনকামৰ এনে সুযোগো নাই। ইমান নায়ে খেতি বাতিৰ ওপৰতে মানুহবিলাক নিৰ্ভৰশীল আৰু কিছুমান দোকান-থোকান আছে কিছুমানে হাজ দিন হাজিৰা কৰি খায়।
অ আমাৰ মানে ইয়াত মানে আমাৰ মানুহখিনি এ কিবা ন কৰে না বেছি ৰিছপন্ নকৰে খেতিৰ খেতি কৰা হয়।
অ সেইটোও হয়।
কু কৰে মইটো দেখাই নাই। পাৰে কৰিব কিন্তু নক কৰে। মানুহবিলাক অলপ ভালকে থাকে, ষ্টাইল মাৰে তাহুন। সেনকে থাকিয়ে ভাল পায়।
সেইটো টো না। অভ্যাস হৈ গৈছে এনকে থাকি থাকি না। কিছুমান যাং চাং যে
এইবিলাক খেতি- বাতি বেছিভাগ মাইকীভাগ মানুহবিলাকে বেছি কৰে। মুছলিম মানুহ বিলাক
অ, তামাম ভাই। স্কুলতটো চলি নাযাইয়ে। একদম যি খেতি-বাতি কৰছে না
মই কেতিয়া গৈছিলো এ' মঙলদৈ টাউনত।
অঁ।
ঘূৰি কাৰণে। এ' ফুৰিব গৈছিলো। ফুৰিব যাই পেলাই, তাৰ পিছত -। তা'ত গলো। এই মঙলদৈ-। ভিতৰৰ ওচৰত চহৰ অঞ্চলত-। এ' এনেকে, এনেকে লগ আছে। এটা মোৰ- নাযাওঁ এ-। খোজ কাঢ়িব লাগে, বালাচৰত বহুত। তাৰপিছত তাৰ ঘৰ আছে। তেনেকে গলো, দেখলো, চালো, চোৱাৰ পিছতো চা'লা ইহঁতে তো নেচাৰেল বস্তু খাই আছে।
অঁ, হয়, হয়।
নেচাৰেল বস্ত। কুকুৰা খাই আছে সিহঁতে। তেনেকে কিবা শাক, চবজি হওক একেবাৰে ভাল বস্তু একেবাৰে ফ্ৰেছ। আমি এইবিলাক বস্তু খাওঁ, কেনেকুৱা বস্তু খাওঁ তাৰ-। কিছুমান মেডিচিন দিয়ে। ঘৰ কাৰণে মেডেচিন। নিদিয়া। বিলাক ঘৰতে খায়। আৰু যোনে বিক্ৰী কৰে-। বেলেগ।
অঁহ।
সেইবিলাক দেখা, চাব পালো। এই তাতে গ'লে মানে চৰণ-। এ' মঙলদৈ'ত টাউনত চৰা তল আছে? তা'ত মানে এনেকে কিবা হয়-। যে কি জাৰে না। এ' এশ বছৰ আগৰ কথা মনত পৰি আছে।
অঁ হয় নেকি।
আগৰ মানুহবিলাক কয় নহয়।
অ।
যে এনেকে এনেকে আগতে আছিল, এনেকে নদীৰ কাষত আমাৰ ঘৰ আছিল। নদী আমাক ঘৰটো কাটি লৈ নদীক কাটি লৈ গৈছে। গৰা-খহনীয়া হয় না, কাটি লৈ গৈছে।
তাতে আছে ন' নদীৰ পাৰতো ঘৰগিলা? গৰু-চৰু আছে পুৰা, গোহালি আছে, গৰু-চৰু চৰাই ইয়াতে। তাতে চ তে হেন গৰু পোহে, মাছো মাৰ, খেতিও কৰে। জানা, একদম পইচাই পইচা ইয়াতে। কিন্তু অলপ সেইটোৱে আৰু চ থাকিবা লাগে। ভাল নালাগে তাত টাউন অঞ্চলত আৰু গেলি ভাল লাগে। বহুত দিন চহৰখন বৰ হৈ যায় মানে মানুহবিলাক। চহৰ তেনেকে থাকি থাকি বহু দিন, মাজে মাজে টাউনত গেলে ভাল লাগে আৰু মনটা অলপ।
অ' তাৰপিছত মই দেখিছোঁ উম। তাত ইয়াৰ এই বাঁহৰ ব্ৰিজ আছে। কাঠৰৰ ব্ৰিজ নহয়, মানে বাঁহৰ ব্ৰীজ যি খ কাঢ়িবি ইমান ভয় লাগে। আমি এইবিলাক দেখা নাই যে। আমি এইবিলাক জাগাত থাকোঁ, ভাল জাগা থাকোঁ। ঘৰৰ পৰা গাড়ী টো- গাড়ী চলাই না? দাইৰেক এ- য'ত যাৱা হয়, তাতে গুচি যাওঁ। তাহাৰ তাতেটো সেনকে নোৱাৰে ন'?
হয় - হয়। হয়, নোৱাৰে - নোৱাৰে।
নদী পাৰ হৈ যাবা লাগিব সেহঁতক। বাঁহৰ দলঙেদি। এই ৰাস্তা এ এইবিলাক বে- ইমান গাঢ়া হৈছে। সেইটো তাতে ইমান গাঢ়া হৈছে। সেনেকেই কিছুমান বাইক অ'- কিছুমানে লৈ অলপ - অলপ চলাই - চলাই যায়।
উম।
ইমান বেয়া জাগা। মানে তাহাতৰ কাৰণে ভাল, আমাৰ কাৰণে বেয়া।
উম।
কাম থাকা নাই ৰে। তাহাতে ইনকাম আছে না।
ইনকাম আছে। খেতি পথাৰত ভালে ইনকাম হয়। কেতিয়াবা অলপ ওচৰত বেলেগ যেতিয়া ভাল হয় যেতিয়া, ওচৰত বহুত মাটি আছে না আৰু। যেতিয়া ব্ৰহ্মপুত্ৰ নদীত যেতিয়া পানীটা শুকাই যেতিয়া মাজত, তেতিয়া মাটিগিলাক তো বিলাক টান যাৰ লগত খেতি কৰে, বহুত পইচা পায় টো না।
আৰু এটা লগৰ ঘৰত কিছু মই কৈছোঁ যে তাহাৰ ঘৰত বহুত গৰু গৰু আছে। গোহালি ভত্তি।
অ' গাখীৰটো- গাখীৰটো কিমান হয়, গাখীৰ কিমান কেজিকে হয় দিনত?
এ ছাত্ৰ ঠাকুৰ এ বেছ হয় নেকি দশ লিটাৰ মান দহ বাৰ লিটাৰ কৰি বিক্ৰী কৰে আৰ তাত তাত তাহাৰ কিমান জানানা লিটাৰ তাতে পয়ত্ৰিশ টকা লিটাৰ
অৱ মাহ ইমান কম দাম বেছি দামটো না অ দামটো কমে আছে না আমাৰ দাম বেছি আমাৰ ইয়াতে ষাঠিটাকা মান আমাৰ ইয়াত
অ আমাৰ চাতী থাকা তাত পঁয়ত্ৰিশ টকা লিটাৰ আৰু তাৱ এক ফটা পাৰি নিদ আকৌ লৈ যাব প পাৰি আহে নো পাণ দিবা নোৱাৰা এই ইটা চোন জেকেৰা একৰা ৰি আখন নাতৈ কেতিয়াবা গেলি মোক কৈ মোক কৈ মই লৈ যাগ সেনেকা জেগাত
গাখীৰ খাব লাগিব তিনিটাতে গেলে গাখীৰ ঠিকছে খাব লাগিব
তাৰ পৰা মই লৈ আহছিলো দে এক লিটাৰ
বা লৈয়ো আহিছা তুমি
অ কি পিয়ৰ গাখীৰ একেবাৰে পিয়ৰ গাখীৰ একেবাৰে
অ
তাৰ তাৰ পৰা কি তাত তাত চাহ চাহ খাইছো চাহ ইমান টেষ্ট লাগে ন
অ ঠিক আছে তাৰ পৰা আহিলে বিচত ন কিয়
এহ
তাৰ পৰা আহিলি পিছত
অ আহিদূহ
উম
কিজি চাল জা তাতে তাতে দুই কেজি গাখীৰৰ
হম
দুই লিটাৰ গাখীৰকীয়া পনীৰ বনাইছিলো আমি নাই নাই জিহৰ পনী
অঁ ঠিকে আছে পনীৰ বৰ্তমান দাম কেনেকুৱা হে বজাৰত
পনীৰ বজাৰত এ কিবা থকা নেকি স্বাস্থ্য থকা নেকি
উ ক'ব পাৰে চাগে এন্ত তই কি খাই ভাল পোৱা পনীৰ খাই ভাল পোৱা নে নাই
অ
উ ঠিকেই আছে ত নিৰামিষ খাবা নেকি ন বোলে মাছ মাংস মাছ মাংস নাখায় তামোল খাবা নে নাই
পাঁচ পাঁচয়ে খা
অ ঠিকে আছে কোনটা ফেভাৰেট কোনটা মাংসটা নে মাছটা
এ মাছ মাংস
আহ ঠিক আছে কি হৰ
মাংস খাহি মাংস
অহ ঠিকে আছে এ এতিয়া তোৰ এনেই ঘৰতে আছা ন
উম ঘৰতে আছো
অ অহা যি আছে জুলাই মাহটো আছে জুলাই মাহ অহা জুলাই মাহত আমি কিবা এটা আমাৰ ক্লাবত এপল্ ক্লাবত কিবা এটা কি বাদ্য কৰিম আমি খেলা ধূলা পাতিম কিবা সৰু সৰু ল'ৰা ছোৱালীবিলাক কাৰণে আৰু বেলেগ বেলেগ কিবা কিবি পাতিম ৰ প্ৰগ্ৰাম চগ্ৰাম পাতিম কিবা কিবি এনে যদি থাকা যদি ফ্ৰী ঘৰত থাকা যদি আহিবি অ ক্লাবত মানে উম আৰু বহুত কিবা কিবি বস্তু আনিব সেইগিলা মিলত খেলা গেলে হ'ব আৰু বেলেগ বেলেগ প্ৰগ্ৰাম এটা হ'ব ৰ
অহ যাম দেই থাকিলে
আৰু লাইব্ৰেৰীও আমি এটা খুলিছো বহুত কিতাপো আনিছো বহুত ধুনীয়া ধুনীয়া কিতাপ আনিছো আৰু বহুত কিতাপ দিব আমাক বেলেগ বেলেগ মানে অৰগনাইজ জইন কৰিব
কি কি ছাবজেক্টৰ কিতাপ আছে
এ বহুত সাধু কথাৰ কি কিতাপ আৰু পৰীক্ষাৰ কিতাপ মানে আৰু অ কবিতাৰো আছে গানৰো আছে ইংৰাজী আছে বৰ্তমান কিতাপবিলাক আৰু অসমীয়াৰো দিব আমাক মানে আমাৰ যিটো ফ্ৰী লাইব্ৰৰী নেটৱৰ্ক এইটো গোটেই এছিয়াতে পুৰা কি আছে পোৰা নেট্ৰ সূত্ৰ তাহাঁত সকলে ফ্ৰী কিতাপ দিব তাহ পৰা তাহঁতৰ যদি মেম্বাৰছ হৈছো না আমি মেম্বাৰ হলে তিনিবাৰকে ফ্ৰি কিতাপ লব পাৰি তাহাঁতৰ পৰা
অ
আমাৰ আমাৰ এখন এৰিয়াৰ যিবিলাক ল'ৰা ছোৱালী আছে এতিয়াতো কিছুমানটো গৰীব দুখীয়া পৰিয়ালৰ না কিতাপ কিনিব পইচা নাথাকে কাৰণ এটা কিতাপ ধৰ তোমাৰ পাঁচশ টকা হাজাৰ টকা দাম ত লাইব্ৰেৰীৰ পৰা লৈ যাই সেনে পঢ়ি পিছত ঘূৰাই দিব পাৰিব কিতাপবিলাক ত' সেইবিলাক সুবিধা হৈছে আৰু ওচৰ পাজৰৰ ল'ৰা ছোৱালীকে জানিলে তাৰ পৰা কিতাপ লব পাৰিব লৈহেনে আৰু পঢ়ি এনে ঘূৰাই দিব লাগিব আৰু দহ দিনৰ মূৰত বা পাঁচ দিনৰ মূৰত ঘুৰাই দিব লাগিব
হয় মানে কিতাপ টো লৈ আকৌ ৰিতাৰ্ণ কৰি দিবা আকৌ
অ ঘুৰাই দিব লাগিব পঢ়িহেনে পালেহিয়ে নে অ উ কাৰণ এই এৰিয়া খত চবেটো পইচা নাথাকে না যে কিতাপ কিনিব বুলি হয় নে নাই
অ অ
সেই বিলাকৰ দাম যিহেতু বহুত যিহেতু কলেজ পঢ়া ল'ৰা ছোৱালী যায় চৰকাৰী স্কুলবিলাকে সৰু স্কুলবিলাকহে কিতাপ দিয়ে আৰু যেতিয়া টেন পাছ কৰাৰ পিছত কলেজ গ'লেও কিতাপটো নিদিয়ে না
অ